অ'
এইয়া ভাতকেইটা খাই আজৰি হৈছোঁ আপুনি।
অ' মই বনাইছো খোৱাই নাই।
অ' দেৰি আজি খোৱা।
অ' দেৰি এই এইজনী লগতে লাগি আছো যে তাই অসুখ ভালেই পোৱা নাই আৰু।
অ', অ', ভাল হোৱা নাই ন'।
নাই, আকৌ পেটৰ বিষ আছে এতিয়া।
পেটটো কিয় বিষাইছে?
জানো পেটটো কিয় বিষাই গেছৰ তাত ঔষধ খোৱা নাই ঔষধ খালেহে ভাল হয়।
অ', অ', মানে পেটত একো নাই যে। পেটত একো নাই যে সেইকাৰণে গেছ উঠিছ
উম, এ বায়েকে বকি আছে তই জান' জানি পেলাই ঔষধ নাখাই পেলাই কিয় তেনেকে আছোঁ।
অ', টেবলেটো - টেবলেটো খোৱা নাই নেকি? নহ'লে হেৰি, বেজিয়ে দিব লাগিব নহ'লে।
অ', এতিয়া দিলে আকৌ বেছি চেলাইন লগাই থৈ গৈছে।
অ',
অ' কি কৰিম মানে এই বাৰ খা
হয় অ' বেমাৰটো আৰু এইবাৰ জ্বৰটো অকমান বেয়াই দিয়ক।
অ'।
এইবাৰ জ্বৰটো বৰ বেয়া
বহুত বেয়া জ্বৰ আহিছে একেবাৰে পায় খানা হয় যে লগতে। সেইটোৱে বহুত উম, চেপি পেলাই দুৰ্বল হয় যায় গৈ। এনে জ্বৰ হ'লেও ভাল ন'।
অ', এনেই জ্বৰ হ'লে
পাইখানাটো হয়। পায় খানা কৰি কৰি পেলাই জ্বৰহে
অ',
খাবহে নোৱাৰে একো উম, একো খাবও নোৱাৰে যে।
তাকে মোৰো লগৰ জনী জীয়েকৰ, সেয়া হেৰি কি বুলি কয় আই চি ইত হে ৰাখিছে।
অ', জ্বৰটো বেছি হৈ
জ্বৰটো বেছি হৈছে অ', হেৰি যে এই সৰু ল'ৰা ছোৱালী যে তাতে
উঠি
ইনফেকচন পতককে হয় অ', তেনেকুৱাই চাগে ইনফেকচনটো পতককে হয় যে। আৰু নাখাই লেট্ৰিনো কৰিছে তাই বমিও কৰিছে।
উম, তাক গম নেপালা চাগৰ জ্বৰটো গ'বলা মূৰত উঠি গ'ল। উম, ভিতৰে ভিতৰেই উম,
দেখুৱাই আছিলে তাতে ডক্তৰক দেখাই আছিলে, চিলাইন টিলাইনো দিছিলে দুৰ্বল হোৱাৰ কাৰণে। তাৰপিছতো দেখোন হেৰি, নহয় মানে এইবাৰ জ্বৰটো অকমান উম, মানে
বেয়াই ন, অ', সিঁহতৰতো বৰদেউতাকহঁতৰ হেৰিও আছে ন?
অ', আছে আছে, অ', তাতে সেই তাতে দেখাই আছ ডক্টৰো বহে নহয়।
অ', ডক্টৰ ভাল ডক্টৰনি এজনী বহে তাত।
অ', তাতে ইমান মানুহক সেই সেইগৰাকী সেইগৰাকী ডক্তৰনীয়ে ইমান ল'ৰা ছোৱালী বেমাৰ ভাল কৰি থাকে।
অ',
অ', বহুত ল'ৰা-ছোৱালী হয়টো ডক্টৰনীজনীৰ ওচৰত।
উম,
তাই মানে সেইয়াই হেৰি হ'ল মানে ভিতৰৰ পৰা অকমান জ্বৰ প্ৰথম দিনাখনে সিহঁতে তেনেকে লৈ যাব। যাব লাগিছিলে, কাৰণ ইবাৰ জ্বৰটো টো বেয়া যে তাই মোক ফোন কৰিছিলে আৰু কৈছে এনেকুৱা গাটো তাইৰ বেয়া, ম‌ই-মই তেতিয়াই কৈছিলো বোলো ডক্টৰ ওচৰলৈ লৈ লৈ যা, লৈ গৈ পেলাই বোলো ট্ৰিটমেন্ট ভালকে কৰ দেই, এইবাৰ জ্বৰ বহুত বেয়া, কৈছিলো বাৰু তেনেকে আৰু চিভিললৈ নি পেলাই মানে ৰাখিব লৈও থকা কৰা মানুহও তেনেকে
উম, তেই সেইবিলাক নোৱাৰে থাকিবলৈ বহুত
অ', ইয়াতে এতিয়া। দেখুৱাই-দেখুৱাই হেৰি কৰি আছিলে। কিন্তু পিছত এতিয়া মানে কালি বেছি হৈ গ'লগে। বেছি হৈ গ'ল এতিয়া সেই তেনেকে।
অ', এতিয়া ক'ত ৰাখিছে গৈ?
এতিয়া নগাঁওতে আছে।
অ', অ'।
অ', তাকে অ' প্ৰাইভেটতে আছে, তাকে এই ঘু-ঘুৰা ফুৰাটো একদম বহুত সাৱধানে কৰিব লাগিব দেই, খোৱা বোৱাটো বে বিশেষকে মানে ডো দুৰ্বল হৈ যায় যে ইমিউনিটিটো কমি যায়গে।
কমি যায়গৈ অ',
চি এফেক্ট কৰি দিয়ে মানে।
উম, তাতে গৰম টো ইমান একে জুইয়ে পুৰা নিচিনা গৰম হৈছে ন'। ইমান বতাহ মাৰি আছে যদিও গাত লাগা নাই নহয়। অ ওপৰৰ পৰা গা-ছা একেবাৰে গৰম উঠি গোটেই ঘৰ-চৰ গৰম উঠি গৈছে।
আৰু লেট্ৰিনটো-লেটিনটো মানে চব পানী লেটিন হয় বোলে।
অ' পানী পানী। আমাৰ এইৰো নহয়। উম-উম।
মানে পানী অকণো যদি খাই, পানী কণো বমি হৈ ওলাই যায়।
অ- অ-অ, আমাৰ এইৰ হৈছিলে বমিটো মানে নলাই এনে অক-অকাই থাকে, এ খালি টেবলেট-চেবলেট খালেহে ওলাই যায়। এনে ধৰি লোৱা কিবা এটা খালে নোলায়,
পানী অকণ খালে পানী কণো ওলাই আৰু খাবলৈ মন নাযায় একো, জুৰ-জবস্তি কিবা খোৱালে সেই বমি হৈ ওলাই যায় আৰু।
অ', আমাৰ নাখায়, বমি হোৱা ভয়তে নাখায়।
তাকেইতো। এতিয়া ঔষধ খুৱাই থাকিবলে হ'লেতো আপোনাৰ হেৰি কিবা অকন পেটত পৰিব লাগি ন', অকল ঔষধ সোপা খাই থাকিলেও নহব, এতিয়া পেটত যদি একো ন পৰে আকৌ সেই ঔষধখিনিয়ে পেটত খালী পেটতে বা কি আকৌ কৰে। সেইটো এটা ভয় লাগে নহয়। তাকে মানে বৰ চিন্তাৰ কথা দেই এইবিলাক।
উম, অকমান সাৱধানকে ফুৰিব লাগে ন'।
সাৱধান-সাৱধান খোৱা-বোৱাতো বিশেষকে খোৱা- বোৱাত টো আৰু মানে মানুহৰ লগত ইমান
অ-অ অলপমান আঁতৰে-আঁতৰে ফুৰিব লাগে। অ। বেমাৰ হোৱা মানুহৰ ওচৰত উম যাবই নালাগে। একেই-একেই উম, এজনী হ'লে এটাৰ হ'লে হ'বই আৰু গোটেই ঘৰখনতে। উম, উম,
ঘৰখনৰ মই তাইক কৈছো বোলো তইও পেৰাচিটামল-চেৰাচিটামল খাই দে। যাতে পতকে এটেক কৰিব নোৱাৰে, আৰু ডাঙৰজনী ছোৱালীকো বোলো তাত- বুলো একেলগে তাইৰ লগতে খেলা-ধূলা কৰি থাকিবলৈ নিদিবি। অকনমান তাইক আঁতৰত ৰাখিবি। কাৰণ সৰু ল'ৰা ছোৱালী ন, ডাঙৰজনীও বেছি ডাঙৰ হোৱা নাই নহয়।
অ-অ নাই হোৱাটো। উম,
আকৌ দুইজনীয়ে হৈ লওক ন, এজনীৰ লগতে এয়া জ্বালা-কালা। আকৌ সজনীও হ'ব লাগিলে কি হব এখন।
তাত ৰখীয়া এজন হৈ আছে চাগে ন?
অ' সেই ৰখিয়া হেৰি কালি এ শাহুয়েক হতো নাছিলে আকৌ হেৰি কলিয়াবৰলৈ গৈছো। ছিলে বোলে, তাৰ পিছতে কালি সেই আহি পেলাই বাহিৰে বাহিৰে তাতে সেই বৈয়েকহত থাকিলে আৰু। মাক গুচি আহিলে তাৰপিছত আজি এতিয়া গিৰিয়েক ঘৈণীয়েক আছে বৈ গুচি আহিলে কালি ৰাতিটো টোপনি ক্ষতি কৰিছে যে।
অ', অ', জেঠাই এজনীও আছে নহয় ন' তাইৰ। জেঠাইক এজনীও আছ জেঠাইক একজনীও থাকিবগে পাৰিব বাৰো এদিন দুদিন। অ,
সিহঁত আজি গৈছে, সিহঁত আজি থাকিব।
অ অকণমান ৰখি কৰি দিলেও ন,
কালি ৰাতি তাই যেতিয়া মোলৈ ফোন কৰিছে বোলো নামঘৰত বন্তি এগ দেচোন ভগৱানক অ হেৰি কৰ বোলে নাই আৰু এনেকে তেনেকে ফাৰ্মাচিতত চিলাইন দি থাকোতে কৈছে বেছিকে যেনেকুৱা হৈ গ'ল মই সেয়া একো কৰিবই নাপালো গুচি আহিলো।
অহ,
আকৌ আমাৰ মালৈ ফোন কৰি বোলো নামঘৰত আমাৰ তাত আকৌ ডেইলি ভাগৱত পঢ়ে নহয়। মাইক বোলো কলো আৰু এনেকুৱা তেনেকুৱা বোলো ছোৱালীজনী এনেকুৱা বেছি তই বোলো জা চাকি এগছ দি থৈ আহগে।
অ' মইও একেবাৰে অ' দুঠাইত তিনি ঠাইত চাকি আগবঢ়াই আছো। উম, যেন তেনে ভাল হওক বুলি অ' গোপাল কৃষ্ণ আকৌ বলো এয়া হেৰিতো দিম তেনেকে আগবঢ়াই টো নহয় অ' চাগি দিম গৈ বোলো এ আগবঢ়াই আছো বোলো তাই ভাল হলে তেতিয়া দুই জনী জাই দি থৈ আহিম গে আৰু।
অ' সেইয়ে মানে যিমানে নহওঁক ন' এইবোৰ চব ভগৱানৰ হে
ভগৱানহে অহ ভগৱানে ভাল কৰিলেহে কৰা।
তাকে কালি আকৌ সন্ধিয়া আমাৰ কি হোৱা নাই আমাৰ আকৌ মানুহতোৱে কৈ আছে গাটো বেয়া লাগিছে গাটো বেয়া লাগিছে তাৰপিছত এবাৰ হে ওচৰতে বাইদেউহৰ ঘৰত গৈ পেলাই সিহঁতৰ পেছাৰ জোখা মেচিন এটা আছে তাতে জুখিলো একোবাৰে তলত এশ সোতৰ দেখুৱালে নহয়।
অ'।
ধুম ধাম গৈছোঁ ফাৰ্মাচীৰ পৰা টেবলেট আনিবলৈ গৈছোঁ তাৰপিছত ফাৰ্মাচী ল'ৰাটো ক'লোঁগৈ কোৱাৰ পিছ সেই এইটো গালি পাৰিছে নহয় কিয় ইমান বেছি হোৱালৈ ৰৈ আছে আপোনালোকে তাৰপিছত টেবলেট খোৱা নাই কাৰণে গালি পাৰিছে আকৌ সেই ফাৰ্মাচী জুখিছে তেতিয়াতো এশ শ বিশ তলত।
অহ।
এনেকোৱা ভয় খাইছো নহয় লগ
উম, ইয়াতকে আকৌ বেছিহে হ'লগৈ ন
অ', অ'।
অহ। উম ইমান হোৱালে থাকিব নালাগে নহয় ইমান হোৱালে থাকিব কেতিয়াবা যদি পেছাৰ ষ্টক হৈ যা ডাঙৰ কথা হ'ব।
তাকেতো কথা ক'লে নুশুনাই বুজছে নে তাৰ পিছতে কালি একে মই তিনিটা ফাইল কিনি লৈ কৈছো।
থাকিলে বুলিয়ে খাই নাথাকিলে নহয় আৰু। এই প্ৰেছাৰ তেমো মানে ডেইলি খাবই লাগে, অ' তুমি ৰাতি দিবা উলিয়াই উলিয়াই দিবা।
এ দিওঁৱে অ' নেখায় কথা ক'লে নুশুনা হ'ব মই খামগে তুমি থোৱা
উম তেনেকে কলে নহব নহয় ন' গাড়ীত যোৱা কথা ন'। এফালে ওলাই যায় যেতিয়া এ ভাল টেবলেটটো খাই গলে চিন্তা নাই আৰু ন'।
হয় এতিয়া কালি এতিয়া গম পাইছে নহয় ফাৰ্মাচত সিও গালি পাৰিলে যেতিয়া।
অহ।
তাৰপিছত আৰু এতিয়া যেনে
আজি খাইছেনে নাই আজি খাই গল এ খালে? অ', নহয় তুমি নাইকিয়া হলে আকৌ
নহয় মই আকে এমাহৰ কাৰণে কালি লৈয়ে গলোঁ
অ', এ অ', অ',
আকৌ হেৰিয়ও ক'লে যে বোলে আজিকালি উম, মানে প্ৰেছাৰ বোলে য'তে ত'তে
প্ৰেচাৰ কাৰণে বহুত বেয়া হৈছে বোলে, একেবাৰে কিডনী আমাৰ যে ভাইটি এটা আমাৰ ভাইটি এটা সেয়া চ ক'ত ধৰি লগা নহয়। ৰাতি শুই থাকোতে পেছা হয় চকুত ধৰিলে অ' এতিয়া চকু এটা টা বেয়া হ'ল আকৌ লগে লগে লে পাল নিছে নেপাল নিয়াটো এতিয়া ভাল হৈছে। নে নাই মই এইকেইদিন খবৰে ল'ব পৰা নাই। কিন্তু সি এনেকোৱা দেখা হ'ল নহয় এতিয়া লৰাটো অ', আমাৰ মাহী পুতেক আও উম, এ যতে বা তততে আজিকালি চকুত বেছি ধৰা হৈছে
ধৰা হৈছে অ', অ', নহ এই চকুতো প্ৰেছাৰ থাকে যে চকুতো চাই থাকে, সেইটো কাৰণে বাৰ বাকী তাই সেই যত্ন লগ ঘৰত ভালকে এইকেইদিন খোৱা বোৱটো ভাল হ'ব দিয়ক।
অ', অ', হ'ব দিয়া ন' হবা দিয়া অ', অ', উম, উম, হ'ব দিয়া